হেল্ল' হয় শুনিছে?
উম, হয় শুনিছো।
হয়, কওঁকচোন?
খবৰ পাতি ভাল?
খবৰ খাতি ভালেই। আপোনাৰ ভালনে?
ভাল-ভাল-ভাল আহ, কি কৰি আছে?
মই আছো এনেই অকমান মানে হাৱা খাব আহিছো ৰাস্তাত।
আচ্ছা ঘৰত ভাল?
ঘৰত ভালেই। আপোনালোকৰ ভাল নহয়?
আমাৰ ভাল ভাল। পিছে কিবা কিবি খোৱা হ'ল?
চাহ খালোঁ আৰু। আপুনি কি কিবা খালেনে?
অ ময়ো চাহ খালো, ভাত বনাই আছে খাম লাহে ধিৰে।
হয়, পিছে কি কৰি আছে?
অহ এনেই।
এনেই ন।
উম উম। তাৰপৰা বাকী মাহঁতে কি কৰিছে?
মা আছে বাৰু মায়ে ভাত ৰান্ধিছে দেউতা অলপ ব্যৱসায় কামত
আচ্ছা। অঁ দোকান এখন আছে নহয় গম পাওঁ বাৰু আপোনাৰ দেউতাৰ কাপোৰৰ দোকান এখন আছে ন।
হয় হয় কাপোৰৰ দোকান আপোনাক কিবা কাপোৰ লাগিলে আহিব পাৰে আপুনি।
আহ নিশ্চয় নিশ্চয় যাম কাপোৰ এতিয়া গৰম দিনত টো দৰকাৰ হৈ আছে বাৰু যাব লাগিব।
হয়।
ভাত কিহে বনাইছে বাৰু মাই?
ভাত দালি বনাইছে আৰু মাছ বনাইছে নেকি।
অ অ অ মাছ ঘৰই নে নে কিনি অনা?
ঘৰই ঘৰই।
ঘৰৰ অ ফিচাৰী আছে আপোনালোকৰ?
অ দুটা আছে পুখুৰী আমাৰ।
আচ্ছা, ফিচাৰিটো ধৰিলে?
হয় হয় ধৰিলো। জাল মাৰিল
অ। অ এতিয়াও হেৰি আপোনাৰ খেতি বাতিৰ দিন পথাৰতো ট্ৰে টৰে যে হাল বায় তাতো পোৱা যায় ন।
হয় হয় পোৱা যায় বাৰু।
অ সেই মানে ভাল লাগে কিবা এটা।
ভাল লাগে হয় মাছ মই মানে খোৱাতকে বেছি ধৰিহে ভাল পাওঁ।
হয় হয় মাছতটো ধৰি বেছি ভাল লাগে। খোৱাতকে আমেজটো ধৰাত বেছি আছে। উম বাকী
কোন আছে বাৰু?
মোৰ ঘৰতো মা আছে দেউতা আছে মই। অ খুৰা আৰু খুৰী এ-একমাত্ৰ লৰা।
হয় হয়।
উম তাৰপা খেতি বাতি কৰা হৈছে?
খেতি বাতি হৈ আছে আমাৰ।
অ মাটি ৰুইছে নেকি?
মাটি ৰুই আছে বাৰু আমাৰ হ'লেই প্ৰায় আৰু দুবিঘামান আছে আৰু ৰুবলে।
অ অ এতিয়া এইটো হেৰিয়াত আপোনাৰ পথাৰত গৈয়ো ভাল লাগে ন।
হয় হয় ভাল লাগে বাৰু।
পথাৰত গৈ ভাল লাগে মাটি ৰোৱা আপোনাৰ কোৰ মৰা ইফালে মানুহ সি- ইফালে মানুহ চিঞৰ বাখৰ ভাল লাগে ন
হয় ভাল লাগে বাৰু
অ।
আৰু ইমান গৰম পৰিছে আমাৰ ইয়াত। আমাৰ ইয়াত ইমান গৰম পৰিছে
অ গৰমটো বাৰু পৰিছেই এতিয়া গৰম দিন ন এতিয়া স্কুলবিলাকত টো গৰম বন্ধ দিছে
হয় হয়
উম গৰমটো এতিয়া পৰিছেই এতিয়া এইটো মাহততো আৰু গৰম হ'ব আপোনাৰ জুলাই মাহটো
হয় হয় এই গৰমত আমি ফেনৰ তলত থকাতকে আমি বিচনী ব্যৱহাৰ কৰিব লাগে
অ হয় এইটো আপুনি একদম ঠিক কথা কৈছে মানুহ বিলাকে আচলতে এতিয়া ফেনৰ যি টো ব্যৱহাৰ কৰি কৰি এই গৰমত থাকিব নোৱাৰা হৈ হৈছে
হয় আমাৰ দিনৰ আগতে আজো ককাহঁতে বিচনী ব্যৱহাৰ কৰিছিল ফেন ব্যৱহাৰ কৰা নাছিল আমি এতিয়া মানে ফেন ব্যৱহাৰ কৰি কৰি আমি বাহিৰৰ ৰ'দত ওলাব নোৱাৰা হৈছো।
হয় আপুনি একদম সঠিক কথা কৈছে একদম ঠিক কথা কৈছে
হয় আপুনি পইতা ভাত খাইছে নাই পিছে?
অ হহ পঁইতা ভাত মই খাইছোঁ এবাৰ নে দুবাৰ খাইছিলোঁ মই মই শুনিছোঁ বাৰু পঁইতা ভাতৰ বিষয়ে ভাল লাগে ভাল লাগে খাই। উম আপোনাৰ পঁইতা ভাতটো এই এইটো ৰাতিয়ে হয় সেইটো তাত পানী দি থৈ দিয়া হয় ন? আ পাচদিনাখন, অ আগদিনা পানী দি থৈ দিয়াৰ পাছত আপোনাক আহ পিছদিনা সেই ভাতটো মানে, সোৱাদটো এটা বেলেগ এটা হৈ যায়।
হয় হয় তাৰ লগত মাছৰ পিটিকা হ'লে আৰু ভাল লাগে।
আহ গৰৈ মাছৰ পিটিকা ন গৰৈ মাছৰ পিটিকা টো ভাল লাগে অহ লগত আৰু আপ পোনাৰ কিবা এখন ভাজি এখন হ'লে বা ধৰি লওক এটা দিম কণী আমলেট কৰিলে লগত অকণমান তেল পিয়াজ জলকীয়া সোৱাদ এটা আছে। খাই ভাল লাগে কিবা এটা মই খাইছো বাৰু।
হয় হয়
আহ তাৰপিছতে এতিয়া আপোনালোকৰ, উ ধান ৰোৱাৰ পাছত এতিয়া বিহু এভাগ আহি থকা নাই জানো আমাৰ কাতি বিহু,
হয় হয় কাতি বিহু আহি আছে,
অ কাতি বিহুত এই আপোনাৰ প্ৰথম সেই আমেজটো পাইছে নাই? যিটো আমেজ, আহ এই ৰাতিপুৱাই গাঁৱৰ ল'ৰাবিলাক একলগ হৈ, ঔটেঙা পাৰিবলে যায় চাকিৰ কাৰণে অ মানে, আচলতে আমি সেই চাকিভাগ আমি দোকানৰ পৰাও কিনি আনিব পাৰো। কিছুমান এনেকুৱা মানুহো আছে, এই যে চাকি বিক্ৰী কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, হয় কিন্তু আমি আমি হ'লো গাঁৱলীয়া মানুহ, আমাক আমাৰ আমাক ৰাতিপুৱা সেই গৈ যিটো ঔটেঙা পৰা যি টো একেলগ হৈ ল'ৰাবিলাক গৈ যিটো আমেজ, ঔটেঙা পৰা চাকিৰ কাৰণে সেই আমেজটো এটা সুকীয়া আছে সেই আমেজ, টো মানে আমাৰ এই গাঁৱলীয়া বিলাকে সেইটো বুজো। কিন্তু চব গাওঁতে আচলতে সেইটো নহয়, উম
ভিতৰুৱা গাওবোৰে বিলাকত এনেকুৱা হ'ব।
অ ঔটেঙা পাৰি গৈ আ আকৌ সন্ধিয়া হোৱাৰ পাছত অ চাকি দিয়া তুলসীৰ তলত আ গাঁৱৰ সৰু ভাইটি-ভণ্টি অ‌ আকৌ আ ধান ভাল হ'বৰ কাৰণে কীট পতংগই যাতে ধানবোৰ বেয়া নকৰক নষ্ট নকৰক তাৰ কাৰণেও দিয়া হয়।
হয় হয় হয়।
তাৰপাছতে সন্ধিয়া গাঁৱৰ দাদা ভাইটি টি সকলো মিলি এগ হৈ এ তুলসী তলত প্ৰসাদ খোৱা, সেইবিলাক এটা এটা ভাল লাগে আমি সেইটো আমাৰ বিহুৰ আচলতে এইটো আমাৰ পৰম্পৰা হয়। তাৰপিছত আপোনাৰ না- নাম এ অ নাম এফাকি আছিলে নহয়, আপোনাৰ মনত আছেনে?
আছে বাৰু অকণমান আছে।
তেওঁ তুলসীৰ তলে মৃগো পহু চৰে, এনেকে আছিলে ন অ তুলসীৰ তলে মৃগ পহু চৰে। ৰামচন্দ্ৰই অ' তাকে দেখি অ' তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে। এইবিলাক আচলতে আচলতে এতিয়া আমাৰ উঠি অহা যিবিলাক প্ৰজন্ম, সেইবিলাকে আচলতে এইবিলাক নাজানে কিছুমান কথা।
শুনাই নাই মানে
অ' সেইবিলাক আমি দেখুৱাই দিব লাগিব।
হয় আমি নৱপ্ৰজন্মক দেখুৱাব লাগিব আমি ভালটো শিকাবলৈ চেষ্টা কৰিব লাগিব আমি।
ঢোলটো শিকাবলৈে চেষ্টা তা কৰিব লাগিব। তাৰপাছত আপোনাৰ এইবিলাক যে আটচবাজি কৰে, আচলতে আতচবাজিটো বাজিটো কৰিব নালাগে কাৰণ পৰিবেশতটো নষ্ট হয় বায়ু নষ্ট হয়।
হয় হয়।
সেইটো আমি শিকাই দিয়াটো দৰকাৰ।
হয় হয়।
হয় নহয় বাৰু? তো আমি শিকাই দিয়াটো দৰকাৰ কিন্তু আজিকালি প্ৰজন্ম এনে কুৱা এটা হৈ গৈছে আপোনাৰ আতচ বাজি নহলে নহয়। এতিয়া এতিয়া ধৰি লওক দেৱালী,
দেৱালী হয়।
দিৱালী এতিয়া আহিলে যেনেকৈ আটচবাজি কৰে। আচলতে সেইটো কৰিব নালাগে কাৰণ পৰিৱেশটো নষ্ট হয় আমাৰ বায়ু নষ্ট হয়। আৰু ন আমাৰ অসুবিধা হয় বিশেষকে আমাৰ নিজৰে অসুবিধা।
হয়, হয়।
আমাৰ আমাৰ নিজৰে বিপদ সেইবিলাক আচলতে কৰিব নালাগে। অ' হয় সেইটোৱেই বিপদ ঘটাব পাৰে সেইকাৰণে আমি কৰিব নালাগে এইবিলাক।
হয়, হয়।
অ' ময়ো তেনে কে যিমান পাৰোঁ মই কওঁ দাদা, ভাইটি আপুনিও ক'ব,
হয়, ময়ো জনাম বাৰু।
আপুনিও বুজাব এনেকে তেনেকে। বাকী ঘৰত কোন কোন আছে?
ঘৰত মা, দেউতা, মই, বা দুজনী।
অ' হয় বাক বিয়া দিলে।
বা এজনীক বিয়া দিলে বাৰু আৰু এজনীক দিয়া নাই।
আচ্ছা, আচ্ছা, আচ্ছা মায়ে কিবা কৰেনে?
মায়ে নাই, মায়ে নকৰে বাৰু দেউতাৰ ব্যৱসায় আছে।
অ' কৈছে। ছিলে বাৰু কৈছিলে অ' মায়ে এতিয়া বৰ্তমান ঘৰতে। মানে গৃহিণী, ঘৰৰ গৃহিণী, ঘৰৰ গৃহিণী।
ঘৰৰ গৃহিণী হয়, বায়ে আমাৰ কাটিং কৰে মানে।
অ', আচ্ছা আ'হ কাপোৰ চিলাই ন'।
হয়, হয়।
হয়, হয় ভাল, ভাল কৰিব লাগে। নিজৰ ববীয়াকে সকলোৱে কৰিব লাগে। কিবা এটা নহয় কিবা এটা কৰি কৰাটো মানে জৰুৰী আজিকালি দৰকাৰ হৈ পৰিছে, আচলতে আজিকালি মানুহবিলাকে আপোনাৰ কামটোহে বেছি সোধে।
হয়, হয় আজিকালি ব্যস্ততাটো বেছি হৈ গৈছে মানুহ বিলাকৰ।
আপুনি আচলতে আজিকালি এনেকুৱা, এনেকুৱা যুগ হ'ল। আপোনাতকে আজিকালি, আপোনাৰ কামটোক বেছি সোধা হয়। আপুনি কি কৰে মানুহজন যিমানেই লাগিলে ভাল নহওঁক। যিমানেই যি নহওঁক কিয় আচলতে।
আপুনি কিমান আয় কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে।
সেইটয়েই আয় কৰে, কিমান আয় কৰো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আজিকালি মানুহবিলাকে আও। সেইমতে, সেই ষ্টেটাছটো চাইহে মানুহবিলাকে আজিকালি আপোনাৰ সন্মান কৰিবলৈ লৈছে।
হয়, হয়।
আপোনাৰ হাতত যদি এক টকাও নাই, আপুনি লাগিলে যিমানেই
নাপায়, আপুনি সন্মান নাপায়।
অ' যিমানেই আপোনাৰ ভাল মানুহ নহওঁক কিয় আপোনাৰ যদি হাতত পইচা নাই। আপুনি এজন মূৰ্খ্য সমাজৰ মতে।
হয়, হয় আপুনি ঠিক কথা কৈছে বাৰু।
আচলতে আজিকালি পইচাই চব। সকলোবোৰ পই- পইচাটো অ'। সকলোবোৰ পইচাই পইচাটো নহ'লে আজিকালি একো কৰিব নোৱাৰে, গতিকে আজিকালি যিমান যিয়ে নহওঁক কিয় পইচাটো আজিকালি ঘট-
পইচাটো বেছি জৰুৰী হৈছে।
পইচাটো বেছি জৰুৰী হৈছে, আজিকালিৰ দিনত।
পিছে আপুনি বিয়া -বাৰু পাতিলেনে?
অ', মই এতিয়ালৈকে বিয়া চিন্তা কৰা নাই বাৰু।
হয়, বাৰিষা যিহেতু।
অ', বিয়া বাৰুজ অ', খেতি কামতো ব্যস্ত হৈ আছোঁ বৰ্তমান।
হয়, আমাৰ আপোনালোকৰ গাঁৱৰ ভিবিৰাম শইকীয়াক চিনি পায়নে?
অ' হয় পাওঁ।
তেখেতে ৰাস শিকাই, থিয়েটাৰ শিকায় বাৰু।
অ', সেইটো মই গম পাওঁ, শিকোৱাৰ কথা মই তাক চিনি পাওঁ বাৰু।
আৰু এজন গায়ক আছে প্ৰদীপ কাকতি।
অ হয় হয় চিনি পাওঁ, চিনি পাওঁ ভাল গান গায় হয় চিনি পাওঁ। হয় হয় অ
আপোনাৰ দেউতা ৰূপেশ্বৰ শইকীয়া।
অ', হয়, হয়।
তেখেতে মানে হাতেৰে নিজ হাতেৰে বহুতো সঁজুলি তৈয়াৰ কৰে।
অ হয় হয় বনাই যেনেকে আপোনাৰ চেপা বনাই, মাছ ধৰিবৰ কাৰণে ওহ পলখ বনায়।
বিভিন্ন প্ৰদৰ্শনৰ কাৰণে বগলী, শাপ তেনেকুৱা ধৰণৰ বস্তু বনায় বাৰু।
অ হয় হয়।
আমি এবাৰ আনিব গৈছিলোঁ আপোনালোকৰ তাৰ পৰা বগলী এটা ৰাসৰ মানে শিশুলীলাত উলিয়াবৰ কাৰণে।
অ মই চাগৈ ঘৰত নাছিলোঁ তেতিয়া মই কামত গৈছিলোঁ চাগে।
হ'ব পাৰে হয়।
অ ময়ো মানে এতিয়া ঘৰখনৰ একমাত্ৰ ল'ৰা ময়ো কাম বন কৰি থাকিব লাগে ঘৰখন চলাবৰ কাৰণে
হয় হয়।
অ উপায়টোতো নাই এতিয়া ঘৰতো এটা ল'ৰা মা দেউতাও বুঢ়া হৈ আহিছে।
তাকে আপুনি বিয়া এখন পতা হ'লে বেছি ভাল আছিলে মাৰ অলপ সুবিধা হ'ল হেতেনে।
অ এতিয়া ময়ো আপোনাৰ ঘৰত নাই অকমান ওলাই আহিছোঁ। যিহেতু গৰম বহুত পৰিছে ন।
আমাৰ ইয়াত মানে বিজুলীৰ বহুত বহুত মানে অসুবিধা হৈছে।
অসুবিধাতো হৈছে এতিয়া বৰষুণ এটোপ দুটোপকে পৰে। কিন্তু বৰষুণটোৱেও একো কামত দিয়া নাই।
হয়
বাকী সকলো ঠিকেই আছে ঘৰত
হয় সকলো